উমহ'
হেল্লৌ'
অ ভাই কি খবৰ?
বঢ়িয়া বঢ়িয়া বন্ধু, তোমাক কোৱা?
এ নকবা আৰু এই মাত্ৰ সাৰ পাইছোহে।
তুমি কথাবিলাক কওতে কিয় নকবা ৰবা বুলি কয়?
হা?
কথা এটা কওঁতে নকবা ৰবা এনেকে কিয় কোৱা?
এ নকবা আৰু এইটো আহি গ'ল আৰু- মোৰ, সৰুৰ পৰা কৈ থকা ন' অভ্যাস হৈ যায়।
এইটো আমি কথা ক'ব কাৰণে ফোন কৰিছো, তুমি যদি কথাটো কওঁতে তেনেকে নকবা আৰু।
না আজিকালি মানুহ বিলাকৰ দিন কাল বিলাক ভাল নহয়তো, এতিয়া কোনোবাই যদি তোমাক সুধি দিয়ে যে তোমাৰ কেনেকুৱা খবৰ, মোৰ ইমানেই দিনকাল বেয়া মোৰ আহি যায়।
উমঁ' ঠিকে আছে বাৰু। একো নাই, সেৰি এইটো কি কয়- এয়া মই এফালে গৈছিলোঁ। তাৰ পৰা এই মাত্ৰ আহি পেলাই- থিতাপি লৈছোহি এতিয়া আৰু বাকী শুনাচোন
কোৱা?
আমাৰ সেয়া বাইদেউহঁতৰ ঘৰলৈ যাব লাগিছিল নহয়।
যাম যাম যাম, এই মই উঠি গাটো ধুই লওঁ বুলি ভাবিছিলোঁ, মোৰ মনত আছে বাৰু।
অকমান জল্দি ওলাব মানে কি ক তাতে আমি যেতিয়া এতিয়া নিজৰে মানুহ ন। অকমানটো লাগি দিবই লাগিব। এতিয়া যিহেতু-
নাই নাই মানে ওলাওৱে এতিয়া গা-চাটো ধুই লওঁ। এতিয়া গাটো ৰোধোৱাকে বেয়া লাগিব ন' যাবলৈ, আঠা আঠা হৈ থাকে। উমঁ' তাকে গৈ পেলাই, আজি কি আছিলে বুলি কৈছিলে?
আজি কামেই আছে।
ঠিকে আছে।
মানে সেৰি নহয় নেকি এইটো কি কয়- আমাৰ ভিন্দৰ বাপেক ঢুকোৱা।
গম পাইছোঁ মানে আজি সেৰিটো ন' মা দহা নেকি ন'?
আজি দহা চাগে।
আজি কি হয় কাম কাম আজি, দহা যোৱাকালি হৈ গৈছে।
অঁ' আচ্ছা-আচ্ছা-আচ্ছা',
আজি তোমাৰ মাছ ভাত খুৱাই নেকি।
আচ্ছা' এনেই ককা কি হৈছিলে?
হা হা?
ককাৰ কি অসুখ পাতি হৈছিলে?
অসুখ পাতি মানে ভিতৰি বেমাৰ আৰু।
আচ্ছা-আচ্ছা',।
ডাঙৰ বেমাৰ আছিলে ভিতৰি।
অঁ।
এয়া, তোমাৰ? এ কি কয় ভাত দিলে ধৰা ভাত খাব নোৱাৰে। তাই একো বস্তু গিলিব নোৱাৰে, ডিঙিত লাগি
অঁ অঁ অঁ, এইটো আমাৰ সেৰিও হৈছিলে বুজিছা, এইটো- এইটো বেমাৰ মানে আমাৰ এই আমাৰ মাৰ মাকৰ হৈছিলে।
অ
বৰ কষ্ট বৰ কষ্ট দেই,
এইটোএটো কি কৰিবা এতিয়া।
উম ওপায় নাই একো নাই বাৰু ভগৱান যি ভাবিছে সেইটোৱে হ'ব।
সেইটোতো হবই হনীকক কৈ নাহি দালচাকটা,
সেইটোৱে সেইটোৱে ভগৱানে যি ভাবিছে সেই, ত এইটো ওপৰত আৰু আপুনি কি ক'ব পাৰিব হয় নে নাই।
এইটোৱে টো। যি লিখা আছে সেইটোৱে হব বাকী তোমাক কোৱা কথাটো কৰিবা হা।
এ কোনটো কথা বাৰু
এই যে লগত যে তোমাকোকক যে এনেই জাৰ লৈ ল'ব দিছিলো বডোখৰত অক লাগে বুলি কৈছিলো এনেই জাৰ, কিবা হেতা দুটামান লৈ ল'বাচোন মানে আনিছে কিন্তু বাৰঁতৰ ঘৰৰ মানে এতিয়া। এই যোনখন টেন্টৰ হাউচৰ পৰা আনিছে সেইখনছে মানে দুটা জেগাত বা তিনিটা জেগাত মানে। কাম চলি আছিলে সেইকাৰণে ভগাই কৰি দিওঁতে মানে অকণমান কমি গ'ল।
অ এইটোহে ডাঙৰ বিপদ হ'ব এতিয়া।
তুমি চেষ্টা কৰি চাবা তোমাৰ কাৰণে এইবিলাক বিপদ নহয় দিয়া।
হেৰি এইটো কি বুলি কয় এয়াও লাগিব নেকি এই হয়তো হ'ব বাৰু সেয়া ফেক্টৰীত বনাই থোৱা আছে মোৰ হেৰি, এইটো তোমাৰ চাউল এনেকৈ চাউল চকা হেতা চেতা লাগিব নেকি এইটো,
ত বৰা বৰাটো বেয়া নাছিলে।
অ ডাঙৰ আমাৰ ডাঙৰখন লৈ লওঁ।
লৈ লোৱা নহলে।
সেইখনত লৈ ল'ম।
খালি নিবলৈ অকণ অসুবিধা হ'ব নেকি ন।
নাই নাই মানুহ এটা লৈ আহিব পিছফালে বহিবলে।
অ অ
অঁ নহ'লে মানে অকলে নিয়াটো সম্ভৱ নহয়।
সেইটোতো মানুহৰ ঘৰত লাগি গলে আৰু
কেকখনত অকমান ডাঙৰটো চাইছিলো।
হব মই তোমাৰ এটা কাম কৰিম মানুহ তোমাৰ পঠাই দিব মই।
অ হ'ব তেনে।
মোৰ ভাতৃ এজন আছে তাক তোমাৰ ওচৰলৈ পঠাই দিওঁ। তেওৰ লগতে কামটো আগ পঢাই বোলে তুমি যদি লৈ যাব পৰা মোৰ এটা খুবেই ভাল পালোে মানে মই মোৰ এটা ধৰা ডাঙৰ পূজা এটা, কান পা নামি থাকিল হয়।
সেইখন এবাৰ চাকি দিলেই মানু মানে ভাত চ হেৰি হৈ যায়টো চাফা হৈ যায়। দেখিছাই হবলা নেকি তুমি। অঁ কিখন বাছ এই চুটি চাবৰ মানুহক দাঙিব নিদিবা নহ'লে কেৰাহীতে পৰিব।
অ হ এ নাই নাই, ডাঙৰ ডাঙৰ প্ৰকাটো প্ৰকাৰণে অমিতাভ বচ্চনৰ নিচিনা মানুহকে দিম বাৰু সেইটো চিন্তা কৰিব নালাগে।
অ সেইটো লম আগত আকৌ কেৰাহীটো সৰু হলেতো আৰু লাভ হয় ন।
অ নাই নাই ডাঙৰাও হ'ল। যিহেতু ডাঙৰকে পাতিছে এয়া ডাঙৰে বস্তু ডাঙৰে আনিব সৰু সৰুকে কেইবা বনাবা।
সেইটো হয় আকৌ সেইদিনাখন তোমাৰ ক নাই উঠিছোঁ চকুহাত মেলোতে তুমি ফোন কৰিছা।
অ অ দিনটো শুব খুব এটা ভালে যাব দিয়া মই ফোন কৰিছো কাৰণে।
তাকে তাকে। নাই তোমাতকে আগতে এটা কৰিছ বাৰুতে কলংক এটাই।
অ হয় নেকি?
এইটো আফতাবালি যে - সি কম্পিউটাৰ শ সি কম্পিউটাৰ শিকেগৈ -
অ মাই গট।
হে ম‌ই তাকে বোলো সি তিনিটা জেগা মানত ঘূৰিলে সেই জেগা দখ- নাপাল মিতদেচখন বিচাৰি - মই এটা কথা বুজি নাপাওঁ বুজিছা - নাই নাই মই এটা কথা বুজি নাপাওঁ, এই মোবাইলটো লৈছে কিয়?
ত এ এইবিলাক সিহঁতৰ মোৰে নখটায় অ।
মোক কৈছে তে ৰাইট চাইডে আছে নে, লেফট ছাইডে আছে নে, ওপৰত আছে নে কত আছে? মই বোলো হস্পিটেলখন চিনি পাওঁ কৈছো তাক - তুমি চোৱা ইয়াত হস্পিতেলো আছে, মই বোলো অ-
শেষেই, শেষেই বুলি কৈছো আও। অঁ, মই বুলো শেষেই আও দিয়া। মই কৈছোঁ তোমাৰ মোবাইল আছে মোবাইলত গৈ পেলাই গুগলৰ হেৰিটোত গৈ মেপত গৈ মাৰিছো -
চাৰ ভিউনন্টেচ একাডেমি কত আছে?
ওম, এতিয়া মই কি ক'ম আও!
সি পোৱালিটো বৰ এটা টেঙৰ নহয় মানে তাৰ মূৰত এইবিলাক নখটাই সি খালি আও মোবাইলত - গেম খেলিব জানে আৰু বাকী একো নাই।
উম জানো বাৰু এই তাৰ -
টো লৈছে এইটো একদম ফালতো আইফোন এটা লৈ দিছে যোনে লৈ দিছে। ডিছপ্লে বেয়া, বেটেৰী বেয়া, হেপটিক বেয়া, চেন্ঞ্চাৰ বেয়া, আইছি- টি বেয়া, নেটৱৰ্কৰ আইছি ৰাম কোনে যে লৈ দিছে এইটো দেই - বৰ ভাল মানুহ এটাই লৈ দিছে চাগে এইটো।
সেইটোৱে সেইটোৱে তাক মই কৈছোঁ বুলো এইবিলাক ইমান বেয়া ম'বাইল নল'বি, মোৰ কথা নুশুনি বেলেগৰ কথা - শুনি লৈছে আও কি কৰিবি নো কোৱাচোন!
ভালেই কৈছে দিয়া মানুহে এনে এটা আগ্ৰহ কৰিলে পাবও লাগে এবাৰ। এ আছে কিছুমান উচ কিছুমান দেখাই দিয়া মানুহ আছে নহয় লৈল একো নহয় এনেকুৱা কোৱা মানুহও আছে।
হে হে মানে তাৰ ভুল ইমান নাছিলে বোলে বুইছা!
হা হাত তাক বোলে কিছুমানে জোৰ কৰি লোৱাইছিলে?
অ, নাই নাই মানে জোৰ কৰি একো লোৱা নাই, কি মানে -
মানে খালি অকমান ব্ৰেকফালৰ পিছফালৰ পৰা চাপৰ্ট দিছে ল একো নহয়।
চাপৰ্ট মানে সি বচ কৈছিলে আৰু যে সেই সি মানে এই - মোবাইলৰ কালাৰটো পচণ্ড লাগে।
যোনে তাক কৈছ তাৰ মোবাইলটোৰ লগত মানে দেখিবলে একেই - কালাৰটো, সেইটো মানে দহাই দহাই কৈ আছে এইটোৱেই ল'ম এইটোৱে ল'ম মই বোলো - তো চাই লওঁ অকণমান। পিছে নাই কালাৰটো ভাল লাগি কালাৰ ভালোৱাৰ কাৰণে লৈছে ল মইনো কি ক'ম আৰু হয় ননে নাই
সেইটোতো হয় এতিয়া
আৰু দু জেগাত যাম বুলি কওঁতো সি যোৱা নাই মনো কবলগীয়া এক নোৱাৰো
চদাই দিয়াানুহজন আপুনি নেকি
আৰে নহয় ময়ো আছিলো বাৰু কিন্তু কি কৰিবা আৰু এতিয়া
তইাকে এতিয়া কোনজন ধৰিব পৰা নাই নহয় ওচৰতে এতিয়া মানুহজন
এতিয়া সি ভিণ্টেজ গৈছে এতিয়া সি হেৰি শিকিব
কম্পিউটাৰ কত দ ন কম্পিউটাৰ কৰ্চটো লাগে কিন্তু দ বহুত কামত এপ্লাই কৰি কম্পিউটাৰ কৰ্চটো মানে সুধে সেইটো যদি ধৰা। ভালে হৈ যায় তেতিয়া ভাল আৰু কিন্তু কমপ্লিট কৰিব বহুতে। নোৱাৰে মানে কমপ্লিট কৰিবলৈ কাৰণ কিছুমান ব্যস্ততাৰ মাজত সোমাই যোৱা হয় ন।
উম হয় বাৰু। উম সেইটোৱে কৰিব নেকি আমাৰ দাদাই মোৰ দাদাই গৈছিল তো।
অ।
দাদাই কৰিছিলে দাদাই কৰাৰ পিছত মানে হেৰি হ'ল এই পালেও মানে। এ মানেই অলপ দিন নোযোৱা হৈছিলে।
অ
সেইকাৰণে মাহে পাঁচশ টকাকৈ এমাহত ক'ৰ্চটো মানে এমাহ মানে এমাহ এটা শিক। আমাৰো এনেকৈ তেলিহে থাকি গ'ল আৰু চাগে।
অ নাই আমি চুবই নাপালো এছটি এম এল টেলি এইবিলাক যাৱা চোৱাই নাই।
যাৱা অঁ যাৱাটোওচৰত নাছিলোক। হয় আমাহ হ'লেও আমাৰ এমাহৰ মানত ক'ষ্টাৰতে পাঁচশ মান টকা এটা দিব লাগিব চাগে বুজিছে।
নালাগে নালাগে সেইখিনি মিলাই দিম।
অঁ এইটো কথা পাতি মিলাই দিব পাৰিম আৰু তে মেমৰ লগত। হৈ যায় ত সেইটো বস্তু মানে সেইটো বস্তু হোৱাৰ পিছত যে। আমাৰ হৈ গ'ল জানা। কিন্তু এতিয়া শশাংক আমাৰ যোনটো মোৰ দাদা শুশাংকৰ হয় সিটো চাকৰি পালে ন।
অ কিহৰ চাকৰি পালে।
দহ হাজাৰ টকা চেলেৰী এই হেৰি তোমাৰ এই বেংকত।
খোব এটা সুন্দৰ চাকৰি পাইছে ন।
নহয় দহ হোজাৰ টকা মানে কেনেকুৱা বস্তুটো তোমাৰ তেল চেলটো ফ্ৰে থাকিব।
অ
এতিয়া ধৰ এইটো বেংকৰ পৰা সেইটো বেংকলৈ ধৰ কিবা এখন চেক বহি বা কাৰোবাৰ ধৰ কিবা এনেকৈ দিবলগীয়া হ'ল।
ভালেই দেখোন।
তেতিয়া মানে সি যায়।
অ অ কামটো বেয়া নহয়।
কামটো বেয়া নহয় সি যদি কাম নাথাকে সি দিনটো বহিয়ে থাকে তেনেকুৱা ধৰ।
অ
সিহেটো ঘপককে সেইদিনাখন যাওঁতে পাই গ'ল তিনিটান লোৱা লাগিছিলে তিনিটাৰ ভিতৰত এটা সি পালে।
কোনে কোনে পালে কৈছে
নাজানো আমাৰ বা মানে হেইতো বেংকতে কাম কৰেতো।
অ
যোনটো ল'ৰাই চিলেকশ্যন কৰি আছিলে।
অ
আ বা নিজৰ মানে।
অঁ
তামানে অলপ বয়স হৈছে চিনাকি ন সেইকাৰণে অলপ কুটই কুটই পালেগৈ। উম
তুমিওতো কৰিব পাৰিলা হয়
নাই নাই মই নোৱাও মোৰ বি এ পাছ নাই যে।
অ
আৰু ক আৰু কম্পিউটাৰ চাৰ্টিফিকেটো নাই।
চেলেৰী দিব দছ হাজাৰ এ
নহয় নহয় ফাৰ্ষ্ট এইটো প্ৰথম আৰু ফাৰ্ষ্ট মানে ওঠৰলৈকে যাবগৈ নেকি লাষ্ট। ওঠ ওঠৰ বিছলৈকে তাৰছত তাছত নাবাঢ়ে ব চাগে
কমপ্লিট হৈ গ'ল হয় ওঠৰলৈকে যদি যায়।
উম নহয় তাৰতো কমপ্লিটেই বাৰু
তোমাৰ তোমাৰ কথা কৈছো
অ মোৰ অ মোৰ নোকোৱা মোৰ এনেকুৱা যে ঢেৰ বস্তুত ফচিছো বুইছা মোৰ ঢেৰ লাকপ পা গৈছে ভাই এবাৰ এনেকে আহিছিলে যেতিয়া মই টুৱেলভত পঢ়ি থাকোঁতে আহিছে টুৱেলভ পাছ হলে হ'ল
উম
তাৰপাছত হেৰি চেভেণ্টি কিমান হাজাৰ দমহা এনেকে এনেকে মিলাই মেলি আহিছিলে মই টুৱেলভ পাছ নাই কাৰণে বৰ কষ্টত
চাকৰি হ'ব চাগে
হা সেইটো তোমাৰ এই কৰ আছিলে জানা এই আ হেল্ল'
জে এ চেফত নেকি
নহয় নহয় এই আমাৰ যোনটো মানে আৰ্মী বিলাকৰ যোনটো মেডিচিন ন
অ
এই এখন লি বহি লিষ্ট এখন ৰখি পেলাই মানে যিমানখিনি মেডিচিন আমাৰ আৰ্মিৰ কাৰণে আ আহে যে
উম
সেইখিনি চাই চাই টিক মাৰি পেলাই ৰিচিভ কৰিব লাগে
আ
এতিয়া মোৰ তাৰো যোনটো হেৰি আছিলে সি বি কম পাছ নে কিবা তেনেকে আছিলে নেকি
সি এতিয়া সি হেৰি চল্লিছ হেজাৰ টকা দি সোমাই গ'ল বুইছা
অ
এতিয়া ধুনীয়াকে এতিয়া হেৰি দুইটলীয়া ঘৰো বনাই দিলে
বা
কি কম আৰু মই মোৰ কপাল আৰু ফটা চোতাল নেকি
সেইত চাল্লা এনেকুৱা এটা সুবিধা পাই গলে ঘপকেনে সোমাই যাব লাগে দেই
নহয় তেতিয়া মানে কি আছিল তেতিয়া মই মানে অলপ বুজিছা চাগে তেতিয়া আমাৰ লগৰ আগৰ বিলাক চবে বি এ পাচ মানে বি এ পঢ়ি আছিলে
মই মানে টুৱেলফত হে হে হৈ গ'লতো তেতি তিত্ তেতিহ্ তেতিয়া দুখ এটা পাইছিলো মানে
হেয়া, মানুহে যে কয়, শিকাৰ লগে লগে চলিব লাগে নহলে পিছত তোমাৰে বিপত বন্ধু।